হেল্ল' অ, হেল্ল' হেল্ল' অ', শুনা পাই আছোঁ কওক।
আচ্ছা। হয় আপুনি আ, কৰ পৰা কৈছে?
উ হাজো
আচ্ছা আচ্ছা হয়। উম। ইয়াত আ কি বুলি কওঁ? ভাল কিবা ঘূৰা-ফূৰা ঠাইৰ বিষয়ে কওঁকচোন। হেল্ল'
শ্বিলং আপনি ৰাইডত যাই পাইছে ৰাইডত?
অ', গৈ পাইছোঁ।
গৈ পাইছে ন' অ', অ', নিশ্চয় অ', আমি এটা আৰু ৰাইডত যাম বুলি ভাবি আছোঁ যদি যাব পাৰে আমাৰ লগত।
ক'ত যাব?
আমি আমি গ'লে এইবাৰ আমি যোৰহাট, কাজিৰঙা এনেকে গোটেইবিলাক যাম।
আচ্ছা
যোৰহাটততো চাব লগা বহুত আছে তোমাৰ
হয় হয়।
শিৱসাগৰ, তেনেকুৱা ৰংঘৰ।
অঁ অৰুণাচল অৰুণাচল ইজ এ ভেৰী ভেৰী বিউটিফুল প্লেচ।
হয়। অৰুণাচলো যাব পাৰো, অৰুণাচলৰ ভিউতটো ভাল লাগে। আপোনাৰ যেনেকুৱা ধৰক ঠাণ্ডা জাগাত টো ঠাণ্ডা ন? সেইটো কাৰণে। যাব পাৰে।
আৰু ভূটানৰ ফালে ভূটানত ভূটানৰ ফেমাচ কিবা আপুনি জানেনে তাত কেনেকুৱা কি?
ভূটান, ভূটানৰ আপোনাৰ ফেমাচ ফেমাচ আৰু আপোনাৰ ইমান সিমান নাজানো। যে
উম হম
যেখিনি জানো মানে ধৰক আপোনাৰ প্লেচটো ভাল লাগে, তোমাৰ ঠাইখিনি ভাল লাগে।
আচ্ছা
উম
আৰু ভূটানৰ ধৰক অ তাত যোনটো বুদ্ধ টেম্পল আছে ডাঙৰ ত তাৰ বিষয়ে জানেনে?
বুদ্ধ টেম্পল বুদ্ধ টেম্প অ' আহোম ৰাজ্যৰ মানুহ থাকিবই তাত।
উম হয়। তাত তাৰ খোৱা লোৱা জানেনে কেনেকুৱা কেনে?
সেইটোতো ধৰক আপোনাৰ সিহঁত আহোম ৰজাৰ মানুহবিলাকে আগতে কি খাইছো?
সিহঁতি কি খাইছিলে আগতেও পৰ্ক খাইছিলে। পৰ্কৰ লগত আহ তেনেকুৱা বুদ্ধ মানুহ, উম
আৰু আপুনি এতিয়া এতিয়া আমি জুলাই মানত ফুৰিব মানে ধৰক আমাৰ নেপাল যাম আমি।
নেপালত চাবলগীয়া বহুত আছে যেতিয়া পাঁচটা মন্দিৰ আছে।
আচ্ছা! মন্দিৰ কেইটাৰ নাম?
মন মন্দিৰকেইটা আছে তোমাৰ এটা, সিদ্ধু টেম্পল।
উম
সিদ্ধু টেম্প, সিদ্ধ
সিদ্ধু টেম্পল আৰু আচ্ছা আৰু।
নেপালত বহু আৰু এটা ফেমাচ আছে ধৰক আপোনাৰ এ চকুৰ যোনটো। বেমাৰ হয় নহ চকুৰ পৰীক্ষাটো তাত কৰা যায়।
আচ্ছা আচ্ছা।
সেইটো বস্তু বহুত ভাল বহুত ভাল ত সস্তা অলপ। পইচা পাতিৰ কাৰণে তাৰমানে যদি আপুনি ধৰক ট্ৰেইনত গ'লে। মৰ্নিং টাইমত মৰ্নিং টাইমত যায়। আপুনি ধৰক আপুনি দুপৰীয়া টাইমত যাই পালে। যাই পাই তোমাৰ নেক্সট দিনা আকৌ তুমি টিকেট কৰিব লাগিব য'ত তোমাৰ শংকৰদেৱ নেত্ৰালয় আছে তাত। তাতে গ'লা তোমাৰ তোমাৰ মৰ্নিং টাইমতেই সেইদিনাখনেনে নে নেক্সট দিনা আপোনাৰ অপাৰেশ্যন হৈ যাব।
আচ্ছা আৰু নেপালৰ খোৱা-লোৱা ফেমাচ?
নেপালৰ খোৱা-লোৱা ফেমাচ টো আহ তুমি কোৱাচোন।
খাচী মাংস।
হয়।
তাৰে যোনটো নেপালী কাটিং মাটন হয় নহ। ত' তাত চাগে বহুত বেছিয়ে এইটো ভাল লগা তাৰে ফেমাচ।
নে নেপা নে নেপালত অ। নেপালী মানুহ কিমান আছে। বহুত কম সংখ্যা নেপাল এখন ৰাজ্যখন বহুত সৰু।
আচ্ছা।
আমাৰ ধৰক অসমখন যিমান ডাঙৰ নেপালৰ নেপালটো বহুত সৰু। তাৰপৰা তাতে ধৰক আপুনি কাঠমাণ্ডু কাঠমাণ্ডু ফাৰ্ষ্ট যাই পাব লাগিব।
আচ্ছা।
কাঠমাণ্ডু চাবলগীয়া কি আছে তাৰ বুদ্ধ বুদ্ধ টেম্পল এটা আছে। বহুত ডাঙৰ বুদ্ধদেৱৰ। গম পাই চাগে।
পাওঁ পাওঁ পাওঁ।
অ অ।
আৰু।
এনেকুৱা চাবলগীয়া বহুত আছে।
উম হম। আচ্ছা তাৰপাছতে আকৌ হেৰিম। কি বুলি কওঁ এইটো। অ থাইলেণ্ড মানে থাইলেণ্ড খন কেনেকুৱা লাগে আপোনাৰ যাব।
থাইলেণ্ডত যাবতো মন আছে থাইলেণ্ডত।
থাইলেণ্ডৰ কি মানে চাই পেলাই আপোনাৰ যাব মন ইমান আগ্ৰহ বা। কিবা যে আপুনি থাইলেণ্ড যাব বিচাৰে যে থাইলেণ্ডত মই এনেকুৱা এইখিনি মোৰ বস্তুখিনি ভাল লাগে এইবাবে। যাম কি কিয় যাব বিচাৰে।
তাৰে ধৰক নেচাৰ বিলাক ভাল লাগে।
আচ্ছা।
নেচাৰ ভাল লাগে পৰিৱেশ ভাল লাগে কি ক'লে।
বালি।
বালি।
কোৱা তুমি অ অ কোৱা তুমি।
আচ্ছা থাইলেণ্ড ৱালিটো বহুত ধুনীয়া বিচৰ এৰিয়া হয়। ত' চেইম গোৱা গোৱাত যোৱাতকৈ গোৱাতকৈ বেছি ভাল বালি। বালিত ধৰা তোমাৰ অঁ দেশ-বিদেশৰ মানুহবিলাক লগ পোৱা যায়। আৰু বালিত অ বহুত মানে নেচাৰেল অঁ ক'ক'নাট পোৱা যায়। তাৰ পিছতে তাত যিবিলাক মানে থাকে ন য'ত তাত মানে এটা প্লে' মিউজিক ধৰা, তাৰ পিছত বন ফায়াৰ বন ফেয়াৰ হয় অ তেনেকুৱা।
অ। ইয়াতে শ্বিলঙটো কৰিব পাৰি নহ ইয়াত। এইটো বস্তু শ্বিলঙটো পাৰি ধৰক আমি। শ্বিলঙটো পাৰি সেইটো সেইটোতো শ্বিলঙটো ফিল কৰিব পাৰি। উম শ্বিলংখন শ্বিলং। কিহত পৰে? ঠাই খনৰ নাম কি? মেঘালয় পৰে ন?
অ' অ'
মেঘালয় পৰে। সি কি জানে ন আপুনি শ্বিলঙৰ। শ্বিলঙত যাই পাইছে নে নাই?
কি ক'লে?
শ্বিলং যাই পাইছে?
অ' পাইছো।
উম, কিহত গ'লা
হাঁ হাঁ?
বাইকত গৈছে ন বাইকত? অ' বাইকত। আচছা! কৰি ভাল লাগে তোমাৰ?
অ' ভাল লাগে।
অ নিশ্চয়, ৰাইডত যাব লাগে, ৰাইডত গ'লে হয় হয়, নিশ্চয়।
উম
এইবাৰ আমি ভালকৈ চাম মানে চা চাবলগীয়া তোমাৰ ৱাটাৰ ফলচ বহুত আছে।
অ' হয চাইছো, যাব আছে হা। তেনেকৈ আহ
চেভেন ষ্টাৰ আছে হেল্ল' হ তাৱা তাৱাঙত আমি এ চে চেৰা টানেল চেৰা টানেল।
হয়
তাতে মোকো ভাল কৰি যা যাব লাগিব পূৰা তৈয়াৰী তৈয়াৰ কৰি কিনে যাব লাগিব।
মানে তাৰ যোনটো পৰিৱেশতটো আৰু। আৰু ইয়াতে অসমত আমাৰ ইয়াতে চন্দ্ৰ পুৰত এটা ধুনীয়া ঠাই ওলাইছে একদম গাঁৱলীয়া পৰিৱেশ একদম ধুনীয়া নেচাৰ আৰু তাত অ' ফেমাচ ফুডবোৰো আছে বিচাৰিছে তাৰ যিবিলাক মানে লোকেল মানুহ সিহঁতি বিক্ৰী বিক্ৰী কৰে। বহুত বেছি ভাল পৰিৱেশ, পৰিৱেশ আপুনি ঠাইটোৰ নাম শুনিব বিচাৰিব?
হয় নিশ্চয়, কোৱাচোন।
টো চন্দ্ৰপুৰৰ খামৰেংগা বিল বুলি পেলাই খুব বৰ্তমানতটো খুব ট্ৰেণ্ডত চলি আছে। আহ বহুত বেছি ধুনীয়া ইয়া বিখ্যাত বুলি মই ক'ব নোৱাৰো বাট ফেমাচ বহুত ধুনীয়া নেচাৰেল পৰিৱেশ নেচাৰেল ভউ বহুত বেছি আৰু তাৰ যোনটো লোকেল মানে ফুড বোৰ থাকে চ' তাৰে মানে লোকেল মানুহ বোৰে এ
খাদ্য খাদ্য খাদ্য থাকে ন তাত লোকেল
অ সেইটোৱে লোকেল ফুড বৌৰ, অ' সিহঁতি মানে অ' বি বিক্ৰী কৰে বা সিহঁতি বনাই পেলাই বিক্ৰী কৰে। আৰু তাৰ ফেমাচ তাৰ পৰ্ক মম', ৱাও
অ' মানে গাহৰি ম'ম'? মানে গাহৰি ম'ম'? হয়। হয়
ত' মানে সেই তাৰ ঠাইখিনিত আপুনি যাব বিচাৰিব?
নিশ্চয়।
অ তেনেকুৱা বহুত বেছি ধুনীয়া হয় বহুত ধুনীয়া আৰু তাত এখন মানে এনেকুৱা বাহ ে ব বম্ব ব এ বজ আছে সেইখনত আপু 'জ বোৰ ক্লিক কৰিব পাৰিব ভিডিঅ' বনাব পাৰিব ইমান ধুনীয়া নেচ এখন নৈ আছে এখন বিল আছে এখন খামৰেঙগাত এখন বিল আছে সেইকাৰণে খামৰেংগা বিল হিচাপত তাত বিখ্য্াত খামৰেগা বিল খনৰ সেইখিনি এতিয়া মানোত যিখিনি লোকেল মানুহ সেইখিনিয় ওচৰ চুবুৰীয়া খিনিয়ে বনাই দিছে ধুনীয়াাকৈ আৰু তাত অ আটি কেইজনী আছে তাত মানে আমৰ যোনটো মানে অ চাটনি টাইপ বনাই দিয়ে পিকেজ বনাই চ পিকেজ টো মানে ধৰা খাবৰ বাবে তেওঁৰ হাতেৰে লোকেল মানুহ তাৰ থকা যোনটো বনাই ন জা আমেজিং থিং
তাৰে তাৰে ওচৰত আপাৰ আপোনাৰ যশ বিখ্যাত আমাৰ ব্ৰহ্মপুত্ৰ নদী
হয় হয়
সেইখন আছে লগতে একেলগে
আচ্ছা আচ্ছা
আজি ৰ'দতটো ৰ'দটো বহুত দিছে
অ বহুত বেছি
আজি ৰ'দ তোমাৰ থাৰ্টি ফ'ৰ চেলচিয়াছ গৈছে থাৰ্টি ফ'ৰ ডিগ্ৰী
উম হম টেন ফাৰ্টি ছিক্স হয়'
আচ্ছা
হয় সেইকাৰণে বহুত বেছি গৰম দিছে ন বৰ্তমান অ সোনকালে হ'ব আৰু